হেল্ল, কি কৰিছা?
আছো, এনেই।
অ', খবৰ খাতি ভালেই?
অ, ভালেই দিয়া।
অ,
তোমালোকৰ?
আমি, উম, ভাল-ভাল। ঘৰত ভালেই?
উম, ভালে ভালে।
অ, তাৰমানে আমি, এই লগৰ কেইটামানে মানে এয়া, শ্বিলং যোৱা আমি এটা ট্ৰেভেলিং আমি প্লেন কৰি আছিলোঁ। তুমি যদি যাব খোজা টো, তুমি যদি যাব খোজা ন। তেনে তোমাৰ লগৰ কেইটামান লৈ ল'ব, পাৰিলা হঁয়।
অঁ যাম যাম। কম দিয়া মোৰ লগৰ কেইজনীমান।
অঁ, এনেই হেৰি, তোমাৰ কিবা বাইক স্কুটি, কিবা আছে নেকি?
মোৰ, মোৰ একো নাই, বাইক স্কুটি। মোৰ লগৰ কেইজনী আছে বাৰু।
অঁ, সেহঁতৰ লগত স্কুটি যাব পাৰিবা নে কিবা কাৰ এখন বুক কৰিব লাগিব?
এনেকে কাৰ ছাৰে কৰিব। ত' স্কুটি চিস্কুটিত ইমান দূৰ, এইবিলাকত যাবতো নোৱাৰি ন।
হঁয় হয়ঁ তাৰ মানে আপোনাৰ হেৰি, কথাটো হ'ল- ধৰক তেওঁ ওচৰে পাজে যদি আপোনাৰ তেনেকৈ চিনাকি ড্ৰাইভাৰ আছে কেব ড্ৰাইভাৰ তেতিয়াহ'লে- তুমি কথা পাতিব পাৰা, মিলাব পাৰিবা ভাৰাটো।
উমঁ উমঁ, আছে আছে। মোৰ দা, মোৰ মানে বৰ্তটা ল'ৰা আছে। তো মই ক'ব পাৰিম।
আকি কিমান মান ৰেঞ্জত পৰিব বাৰু, ল'ব ছাগৈ?
উমঁ ল'ব, ল'বতো লব চবৰ পৰা চাগে, ল'ব পাঁচ হোজাৰ মান চাগে।
এটাৰ পৰা পাঁচ হেজাৰ -
চব, মানে এটাৰ পৰা নলয় মানে। চবৰ পৰা মিক্স, চবৰ পৰা কিমান খিনি হয়ঁ এইটো, এইটো ক'ব লাগিব, কৈ পেলাই কিমান খিনি- টোটেল বা হয়, পইচা কে কেনেকে লয়, সি ক'ব আৰু পিছত।
অঁ মানে তুমি যিখন কেব কেব মানে বুক কৰিবা, সেইখনত- কেইটামান চিত তোমাৰ, কেইটামান চিট আছে?
উমঁ, বৰ্তাৰ ল'ৰাটো কাৰ এখনো, হেৰি ভেন কি কয়- বাছ এখনো আছে, আৰু থাৰ এখনো আছে, অঁ।
বহুত ল'ব ছাগে ভাৰা ন'?
বাছ, এই বাছত বেছি নল'ব, বেছি সেই সৰু গাড়ী বিলাকত ল'ব।
অঁ বাছত কিমান মান, পাঁচ হোজাৰমান পৰিব চাগে?
অঁ এনেকা ল'ব, এনেকা ল'ব চাগে। মই সুধিম ৰবা, আৰু তোমাৰ লগৰ খিনিক- কিমান যাব মোক ক'বা, আৰু মোৰ লগৰ কেইজনী কিমান যাই, হিচাপ চিচাব কৰি পেলাই দিবতো লাগিব ন'তেতিয়- তেতিয়াহে ল'ব, পইচাটো কিমান লয়, কমে।
মই এনে, কথা পাতিছোঁ লগৰ কেইটা লগত, চাৰিটা আছে মোৰ, মোৰ সৈতে পাঁচটা হ'ব।
অঁ অঁ তেন্তে ময়ও কম আৰু।
সিহঁতে অন্দাৰ ভাবি আছে, পাঁচ ছয় হেজাৰ মান ল'ম বুলি ভাবি আছে, পাৰ পাৰ্চন। ত' সিহঁতে, তেনেকে যদি লয়, তেনেহলে খোৱা বোৱটো নিজৰ হব, তাত গৈ।
অঁ আৰু তাতে যদি আমি- অঁ আমিতো এদিনতে যাই ঘূৰি আহিবতো নোৱাৰিম ন জেগা চেগা চাই। তো, এদিনটো থাকিব লাগিব।
হয়ঁ হয়ঁ ত'- কেইদিনমানৰ প্লেন আছে, কেই-কেইদিনমান থাকিব ধৰা।
উমঁ, তোমাৰ কোৱাচোন প্লেন কেনেকুৱা আছে?
মোৰ মানে ধৰা এতিয়া তাত শ্বিলং বুলি ক'লেতো বহুত ঠাই আছে। প্লেচ খোম দৌৰি যায় ন ত' ঘুৰা ঠাইতো বহুত আছে যদি বহুত মানে সকলো জেগাত- তুমি যদি যাব খোজা তেতিয়াহ'লে মেক্সিমামটো তোমাৰ সাত আঠ হাজাৰ টকা চাগে পাৰ পাৰ্চনত গুচি যাব, মই ভাবা দেই।
এই এপ-
অও - তেনেকে ধৰা খোৱা-বোৱাটো এতিয়া আহিব, ৰুম ল'ব লাগিব ৰুমত বা কিমান ল'ব? ত', সেইখিনি বিষয়ে আমি অৱগত হ'ব লাগিব।
কম কম মানে কম বাজেটত ৰুম পা-পোৱা যাব বাৰু, তাতে আমি মানে নিজৰ খোৱা-বোৱা কৰিলে অলপ কম হ'ব আৰু, নিজে যদি বস্তু-চস্তু লৈ যায়, তাত বনোৱা-মেলা সুবিধা চব আছে মানে ৰুমত।
অ'।
ধৰা আমি দুটা ৰুম ল'লো, এটা ৰুমত ল'ৰাখিনি থাকিলে, এটা ৰুমত ছোৱালী থাকিলে।
হয় হয়, ত' তেনেকুৱা মানে হেৰি কিবা খোৱাবিলাক ননভেজ হ'ব নে ভেজ হ'ব?
যি ই চব চলিব।
আচ্ছা, চ'ব চলে তেনেহ'লে মানে যদি ননভেজ চলে ন' চিকেন টিকেন যদি খোৱা, তেতিয়াহ'লে মানে বাজেটটো অলপ বাঢ়ি যাব পাৰে, তাত অলপ
মানে আমি, আমাৰ নিজৰ লগত উম, মানে হেৰি হ'ব আৰু তুম আপুনি যদি বেছিকে খাব বিচাৰে, তেনেহ'লে বেছি হ'ব বাজেটটো, ক কম খাব গ'লে কম হ'ব।
অ' নহয় সকলো গ্ৰুপত যদি থাকো, ত' অকলে খাবতো বেয়া লাগিব ন'।
সেইটোয়ে, চবে মিলি-জুলি খোৱা হ'ব, উম চবৰ মিলা আৰু ধৰা ক'ৰবালৈতো এতিয়া আমি ওলাই গ'লে, ত' আমাৰ হাততো অলপ বেছিকে পইচাটো লাগিব ন'? তো কম পইচা লৈ তো ওলাই যাব নোৱাৰি।
হয়, হয়।
উম।
তাকেই এতিয়া, মানে কিমান মান আণ্ডাৰত হ'ব লাগিব, তোমাৰ মতে?
উম, মোৰ মতেতো হত মোৰ মতে এতিয়ালৈকে ইমান নাই। আগে গাড়ীখনৰ হেৰিটো সুধি লওঁ, তাৰপিছত ক'ম আৰু।
হয়, এনেই আপুনি কিবা গুগলত চাইছে নেকি, শ্বিলংত কি কি ঘূৰিব ঠাই আছে?
মই এনেকে চোৱা নাই, আপুনি চাইছিলে নেকি?
অ', তাততো বহুত পাৰ্কো আছে আপোনাৰ, এইয়া মন্দিৰ এটা আছে। সেই মন্দিৰটোত যাওঁ ভাল, আফটাৰ ডেট আপোনাৰ কেইবাখনো পাৰ্ক আছে তাত, ফেমাছ পাৰ্ক আছে, সেই ফেমাছ পাৰ্কখন যদি ঘূৰে তাততো টিকেটো লাগিব, টিকেট খৰচ হ'ব।
উম, আমি আমি বাজেটটো কৰিম মানে, বাছত যোৱাৰ পৰা আহালৈকে তাত থাকি থাকা-মেলা সেইটো কৰিবতো লাগিব ন', সিহঁতও আমাৰ লগত যাব কৰিব ত' অলপতো মানে কিমান হয় মিলাই লমটো, তাত যদি পাছত যদি হয় অলপ, তেনেহ'লে আমি অলপ অলপ মানে বেছিকে নিব নেলাগে আৰু পইচা। আৰু থাকা মেলাতো আৰু নিজৰ খোৱাতো লাগিব, বাছৰটো কাৰণ আগে দি দিয়া বা পিছত দিয়াতো এইটো বাৰু পিছত ডিপেণ্ড কৰিব তাৰ কিন্তু বাছৰ ভাড়াটো বেলেগকে থৈ দিয়া হ'বই।
হয়, হয়।
ছে।
মানে বাছৰ ভাড়া বুলি ক'লে এতিয়া ধৰক আপোনাৰ চাৰি পাঁচজন লগৰ হ'ল, মোৰ ধৰক পাঁচটা ত' পাঁচ পাঁচটো দছটা হৈ গ'লে ধৰক পাঁচশকৈ পৰিব আৰু পাঁচ হেজাৰ যদি ভাড়া হয়?
উম, উম সেইটোৱেই।
হয়, বাকী বাৰু তেনেহ'লে বাকী মোৰ ধৰক নিজৰ ব্যক্তিগত খৰচ হিচাপে যদি কিমান লয় সিহঁতৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব।
সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব তুমি আপুনি যদি কিমান নিব বিচাৰিছে। সেইটো আৰু। আৰু ক'বলৈ গ'লে কম নি দিলো নহ'ব তাতে ৰুমত থকা হ'ব ৰুমত দিব লাগিব।
অঁ' ৰুমটো ল'ব।
উমঁ।
সেইটোৱে মানে ভাবি আছোঁ এতিয়া ধৰক ফুৰিব এইটো ছিজন বেষ্ট ন'। জুলাই মাহ, জুলাই আগষ্ট এইটো- এইটো মাহত দুটাতেই মানে ফুৰিবলৈ বহুত বেষ্ট ছিজন আৰু। ত' তেতিয়া মানে ভাবি আছিলোঁ।
থাকে ন'। টো ঠাণ্ডা, ঠাণ্ডা জেগাত যাই ভাল আৰু এতিয়া জুলাই মাহততো কিমান গৰম হ'ব।
হয় হয়, সেইটোৱে ভাবি আছোঁ, এইফালেটো ইমান গৰম এতিয়া সিফালে গ'লে মানে অলপ ঠাণ্ডা অনুভৱ কৰিম লগতে প্লেচ- ঘূৰিব ঠাণ্ডাত ভাল হ'ব ন ঘূৰিবলৈ।
উমঁ' ভাল হ'ব।
হয়, ত' মানে- অহা মাহৰ আমি জুলাইৰ দহ তাৰিখ বা পোন্ধৰ তাৰিখমানত এটা প্লেন বনাই আছিলোঁ আমি।
উমঁ' উমঁ' সেইমানৰ যাবলৈ পৰা যাব মাজ, মাজতে।
হয় হয়।
উমঁ।
ত সেইটোয়ে, আপুনি হেৰি এটা কাম কৰিব কেবখনত চাব চিট যদি কেব খন লয় যদি বাছ তো লয় বাৰু বাছত বাৰু এভলেবল চিট থাকিব। আমাৰ দহটাটো আইনাফ হ'ব কাৰণ ছিটটো আৰু বাছি যাব বাছত যদি যাওঁ। তেতিয়া হ'লে বাকী হয়, ত'-
ভেন এখনো আছে বাৰু উমঁ'। ভেন এখন, ভেন এখনো আছে বাৰু ভেনখনততো পাৰা যাব চাগে ন' যাবলৈ।
অঁ' ভেনখনত কেইটা চিট আছে বাৰু?
ভেনখনত মানে পিছফালে বহা দুটা চিট আছে মানে ইফালে আগত আছে আৰু পিছফালেও বহিব পাৰে আৰু।
মানে টোটেল দহটা বহিব পাৰিব আৰু আ
উমঁ' উমঁ' উমঁ' উমঁ' আৰামছে আৰামছে হ'ব আৰু ধুনীয়াকে।
আচ্ছা'। এনে আপোনাৰ মতে আপোনাৰ লগৰ কেইটা ওলাব, কম্ফৰ্ম কৰিব পাৰিব নেকি এতিয়া?
উমঁ' মোৰ মোৰ লগৰ চাগে চাৰিজনী মানহে যাব।
অঁ' আপোনাৰ সৈতে পাঁচজনী হ'বগৈ আৰু আপুনি ন।
মোৰ লগত পাঁচজন হ'ব।
অঁ' তেনে মোৰো পাঁচটাই হৈছে বাৰু, পাঁচ-পাঁচটা মানে দহটা, তো দহটা যদি যাওঁ- তেতিয়া হ'লে মানে ভাড়াটো মিলাৰ লগতে আমাৰ যিবিলাক পাৰ্চনেল এক্সপেঞ্চ মানে খৰচ হয় সেইবিলাকো মিলি যাব।
উমঁ' উমঁ' হ'ব, মিলিব মিলিব দিয়া।
হয়, ত' বাকী সেইটোৱেই, এতিয়া- ট্ৰেভেলিঙৰ সময়তো- ফুৰা অলপ বেষ্ট ছিজন চলি আছে ন' সেইকাৰণে মানে যাওঁ বুলি ভাবি আছোঁ। সকলোৱে লগে ভাগে গ'লে ভালো লাগিব ন' নহয় জানোঁ। তে ধৰক মই ধৰক অকলেও যাব পাৰো বা মোৰ লগত- এজনো যাব পাৰে তেতিয়া হ'লে দুটাও গ'লে মানে খেমে খেমকৈ লাগিব, গ্ৰুপত গ'লে মানে কিবা এটা ভাল লাগিব ধৰক ফূৰ্তি-
মানে দুজন তিনজন গ'লে একদমেই সেমেকা লাগিব, এমখা মান গ'লে অলপ উৎপাত পাত মানে ন'।
হয়, হয় হাঁহি ফূৰটি ধেমালিৰে মানে আহিব পৰা যাব আৰু?
উম,
দিয়ক দুটা, তিনটা গলেনো কা লৈ কথা পাতিম হয়, হয়। হয় দুটা, তিনটা হলে যাওঁ-যাওঁতেও সেমেকা লাগিব আহিবলৈও মানে সেমেকা সেমেকা উলিয়ে যাব আৰু সেইকাৰণে মানে ভাবো আৰু যে গ্ৰুপ, গ্ৰুপ ৱাইজ যাও বা দচ নত টা আঠতা মানত হয়নে। এনে ইয়াৰ পৰা ট্ৰেইন আছে নেকি বাৰু?
আজিকালি চবে গ'লে গ্ৰুপত গ্ৰুপ বনিয়ে যায় মানে অ' পায়তো ট্ৰেইনতো যাব পাৰোঁ বাৰো ট্ৰেইনত গ'লে আৰু টাইম মতে ট্ৰেইনত যালে বাৰু ভালেই কিন্তু তাজে আমাৰ ঘোৰা মেলা পইচা লাগিব গাড়ীয়ে, গাড়ী ঘূৰি ফুৰিব লাগিবতো আমি নিজে গৈ নিজে লৈ গলে মানে বেছি ভাল হ'ব আৰু তাতে য'তে কি মন নাযায় মন যায় তাত যাব পাৰিম নবা তাৰ পিছত ভাড়া কৰি, কৰি, কৰি যোৱা মানে বেছি হ'বতো ন'?
হয়, হয় অ' সেইটো আপুনি ঠিকেই কৈছে কিন্তু আপুনি এতিয়া ধৰক টেইনত গুছি টেইনত বাৰু লাইন বাছত আমি গুচি যাম ত'তাৰপিছত আকৌ আন এটা প্লেছত যাব লাগিব আকৌ গাড়ী ধৰ অ' ঠিকে কৈছে আপুনি ভাড়াটো মানে বেছি হৈ যাব আমাৰ।
উম, সেইটোৱে।
হয় তেনেকে চালে আপোনাৰ দছ, বিছ হেজাৰৰ চাগে নাতিবহে।
উম, নাতিবয়ে উম পইচাটো ক'লে মানে একবাৰতে এক চুটকিতকে খতম হৈ যাব।
হয়, হয় সেইটোৱে মানে এ এনেকুৱা হওক যাতে কম খৰচত মানে বহু -বহুতো ঠাই ঘূৰিব পাৰোঁ ন'?
উম, সেইটোয়ে।
হয় তাততো বাৰু পাই মানে মেইন টাউন যেতিয়া শ্বিলং পাই যাম তেতিয়া কৰাটো ইমান টেনচন নাই আৰু যদি নিজৰ গাড়ীটো হয় ইফালে বাট লকেচন চাই পেলাই আমি প্লেছ, প্লেছে ঘূৰিব পাৰিম।
উম, আৰু ধৰা আমি বাছে, বাছে গাড়ীয়ে, গাড়ীয়ে ঘূৰিলে মানে আমাৰ অলপ হেৰি লাগিবতো ন' তো নিজৰ গাড়ীত গ'লে অলপ ভাল হ'ব আৰু।
হয় নিজৰ গাড়ী মানে আৰামেই বেলেগ, সুকীয়াই বেলেগ আৰু।
উম, উম।
বাকী আপুনি মান-মানে কোৱা মতেতো আপুনি ইন্টাৰেষ্ট হয় বাৰু ন' ত' আপোনাৰ লগৰখিনিকো ইণ্টাৰেষ্ট দিব অলপ বাকী মিলাব বাকীটো আমাৰ মিলি যাব পিছত। যদি আপুনিটো কথা পাতিম বুলি কৈছে যিহেতু ড্ৰাইভাৰৰ লগত ন' হয় ত' কথা পাতি বোলে আপুনি মোক জনাব কনফাৰ্ম কৰি আমি আহা দছ তাৰিখ আহা জুলাই মাহৰ দছ তাৰিখমান আমি তেতিয়াহ'লে ট্ৰিপটোত গুচি যাব পাৰিম।
অ' অ' পাৰা যাব-যাবলে।
হয়, হয় আৰু এটা প্লাছ পইণ্ট আছে মানে কি শ্বিলঙত যদি আমি গব পাৰোঁ আকৌ গুৱা-গুৱাহাটী হৈ পেলাই যদি ঘূৰি আহো গুৱাহাটী জুবিন ক্ষেত্ৰলৈ যাব পাৰিবা গুৱাহাটী জুবিন ক্ষেত ত্ৰটো বহুতেই যোৱা নাই নহয় ধৰকচোন মানে আমাৰ গ্ৰুপৰ কথা কৈছো দেই।
অ' অ'
ঠিক আছে আপুনি মোক আপোনাৰ লগৰকেইটাক সুধি পেলাই মোক জনাব দেই।
উম, উম জনাম, জনাম।
ঠিক আছে দিয়ক আপোনাৰ দিনটো শুভ হওঁক, ভাল লাগিল আপোনাৰ কথা পাতি গুড নাইট।
অ', হ'ব, হ'ব।